হেল্ল', কি কৰিছা?
এ আছো এনেই, তুমি?
আছোঁ এনেই ময়ো।
অ।
খবৰ ভালেই।
অ', ভালেই, তু
কি কৰি আছা? মোৰো ভালেই আৰু।
কি কৰি আছা?
হা।
তহঁতৰ ফালে বতৰ কেনেকুৱা?
বতৰটো আজি ভালে কৰিলে বাৰু ইমান ৰদো নাই, ইমান আজি আৰু, এনেই ইমান ৰ'দ দিয়ে।
কিন্তু, কিন্তু তোমাৰ হেৰি আছে ন'? কিন্তু, তোমাৰ গৰম এটা আছে কিন্তু, গোপগুপিয়া গৰম এটা মাৰি আছে।
অহ গুপগুপিয়া গৰমটোতো থাকেই আৰু।
উম, আজি আছেগে, আমাৰ ফালে আজি সেইটোৱে মানে, তুমি ফেন নহ'লে থাকিবই পোৱা নাই বতৰটোহে ডাৱৰীয়া।
অঁ।
বাকী কি পঢ়া শুনা নে কিবা কৰি আছা?
অ', মই সৰু সুৰাকে বিজনেচ এটা কৰি আছো আৰু।
অ পঢ়া শুনা কৰা নাই? নে কমপ্লিট হ'ল?
নাই, মই পঢ়া শুনা এৰিলো।
অ ঠিকে আছে। বাকি এতিয়া কিহৰ বিজনেচ কৰি আছা?
অ মই এই দোকান এখন খুলিছো।
অ বঢ়িয়া, ভালেহে, কি ঘৰৰ ওচৰতে নে কি ঘৰতে?।
অ ঘৰৰ ওচৰতে বাৰু, ইমানো দূৰত নহয়।
উম, কিহৰ দোকান দিছা বাৰু, ক'ব পাৰিবা নেকি?
অ', এইয়া, গেলামালৰ।
অ', বেয়া নহয়। তুমি হে, এতিয়া কি, তুমি কি, তুমি কি তুমি কি, হাঁহ মুৰ্গী পুহি আছা নে কি? আৰু এক্সট্ৰাকে?
অ হাঁহ মুৰ্গী আছে বাৰু ঘৰতে।
কেনেকে মানে কেনেকে প্ৰতিপালন কৰা তাৰ প্ৰফিট কি? ক-কবানেকি অলপ।
উম, তেনেকে মই এতিয়া পঢ়িছোঁহে এতিয়াও ডাঙৰ হোৱাই নাই বৰ্তমান।
অ মানে মানে ফাৰ্ষ্ট ফাৰ্ষ্ট কৰিছা।
অ আগতে আছিল বাৰু তেনেকে নেবেচোতো ঘৰতে খাওঁ আৰু।
অ মানে বিজনেছ কৰা নাই আৰু মানে ঘৰৰ কাৰণে এনেই পুহিছিলা আৰু।
অ অ ঘৰৰ কাৰণে।
অকল কি হাঁহে আছে নে বেলেগো আছে মুৰ্গী চুগ্ৰি আছে কিবা?
মুৰ্গীও আছে বাৰু।
অ বাকী ক'বাত ফুৰিব, কৰিব যোৱা নাই?
ফুৰিবলৈ যোৱা নাই, যাম এইটো সপ্তাহমানতে, মন্দিৰলৈ।
অহ।
উম, তুমি যোৱা নাই কলেকো?।
মই যোৱা নাই। যাম বুলি ভাবিহে আছো, তেনেকে ফিক্স হোৱা নাই আৰু একো। প্লেনিং এটা আছে কিন্তু ফিক্স নহয় আৰু। বাকী ভাত পানী খালা নাই দুপৰীয়া?
আমাৰ মন্দিৰত যোৱাহে কথা হৈ আছে আৰু।
বাকী দুপৰীয়া ভাত পানী খালানে নাই?
অ খালো খালো।
কিহেদি খালা?
কি কৈছা?
মাছ মাছ
অ অ তোমাৰ মাজে মানে কি নিটটো কিবা মাতটো ফাটা যেন লাগে কোনোবা টাইমত সেইকাৰণে স্পষ্টকে বুজি পোৱা নাই মানে।
অ নেটৱৰ্কতটো অলপ প্ৰব্লেম দিয়ে আৰু উম তুমি খালা ভাত? হেল্ল হেল্ল